ঘৰতে আছে নে।
অঁ ঘৰতে কোৱা।
কিবা কৰি আছিলা।
তোমাৰ লগত এটা বিষয়ৰ ওপৰত মই আলোচনা কৰিম বুলি ভাবিছিলো। বিষয়টো মানে কালি মই পুৰণা বিদ্যালয়ৰ আগেদি গ'লো ত যাওঁতে বিদ্যালয়ৰে পুৰণা স্মৃতিবোৰ মনত পৰিল ত তই বিদ্যালয় পুৰনা স্মীতিবোৰৰ বিষয়ে ভালো আলোচনা কৰিম বুলি ভাবিছিলো
বিদ্যালয়খনৰ কথা কবা
উম মই তোমাৰ এনে বিদ্যালয় কি কি ক কথা এনেকা মনত পৰে বিদ্যালয়ৰ কথাত
হয় তোমাৰ বিদ্যয়ালয়ৰ জীৱনটো সজাৰ পৰা আটাইতকৈ বহুত স্মৰণীয়াই আছিল মোৰ বাবে বিদ্যালয়ত আমি একেলগে পঢ়া একেলগে আমাৰ প্ৰাৰ্থনা কৰা একেলগে খেল ধেমালি কৰা দিনবোৰ মোৰ বৰকৈ মনত পৰে
হয়, হয়, ঠিকে।
তুমি তোমাৰ বিদ্যয়ালয়খনৰ কথা কি কবা যে স্মৃতিখনবোৰ তোমাৰ বেছিকৈ মনত পৰে?
যে আমাৰ বন্ধু বান্ধৱৰ লগত একেলগে বহি ক্লাছ কৰা, শ্ৰেণী কোঠাত খেলপথাৰত খেলা প্ৰাৰ্থনা সভাত প্ৰাৰ্থনা কৰা, আদি সকলো বন্ধু বান্ধৱীৰ লগত সময় কটোৱা তে এইবিলাক গোটেইখিনি সম মনত পৰে, সেই
শিক্ষক শ্ৰেণীকোঠাত ধেমালি কৰা, কেতিয়াবা শিক্ষক আহাৰ আগতে আমি বহুতো ধেমালি কৰিছিলো, যাৰ ফলত আমি শিক্ষকৰ পৰা আমি গালি শুনিব লগীয়া হৈছিলোঁ সেইবোৰ দিন এতিয়াও মনত পৰে মোৰ
হয়, হয়, নিশ্চয়কৈ সেইবিল, সেইবিলাক মোদ তো কেতিয়াও পা পাহৰিব নোৱাৰি
যেনেকে আমি ক্লাছৰুমৰ শেষৰ ফালে বহি বন্ধুসকলৰ লগত কাজিয়া কৰা, হাল্লা কৰা সেইবোৰ মানে বৰ
কৈ সুন্দৰ আৰু স্মৰণীয় সময়।
হয় তুমি ঠিক কথা হৈছে আমি বন্ধু বান্ধৱীৰ লগত একেলগে পঢ়া, একেলগে ধেমালি কৰা উ আদিয়ে আৰু মই ভাবো বিদ্যালয় আমাক সহযোগিতা সহানুভূতি আৰু বন্ধুত্বৰ মূল্য় শিকাইছে আমি প্ৰকৃত বন্ধু। বন্ধুৰ মূল্য আমি বিদ্যালয়তে শিকিব পাৰো বুলি মই ভাবো তুমি কি ভাবা।
হয়- হয় নিশ্চয় কৈ। কিয়নো আমি যেতিয়া প্ৰথম। প্ৰথম গৈছিলো তহঁতেও বন্টোক। বন্ধু আমি অ' অচিনাকি এজন ব্যক্তি হিচাপে লগ পাইছিলো কিন্তু তেওঁলোকৰ লগত আমি। যি বিদ্য়ালয়ত সময় কটালো শ্ৰেণী কোঠাৰ পৰাই খেল ধেমালিৰ পৰাই প্ৰাৰ্থনা পৰা আদি কৰি গোটেইখিনি সময় ত তেওঁলোকৰ লগত এতিয়া বন্ধুত্ব হৈ পৰিছে তেওঁলৰ এতিয়া গভীৰ বন্ধুত্ব হৈ পৰিছে কিন্তু ত লগ যাই লগ পাইছিলো এজন অচিনাকি ব্যয়ক্তি হিচাপে লগ পাইছিলো আমি
হয় যি কছ বিদ্যালয় পাৰঠ ন হ ভাবত বৰ ভাল লাগিছিল এই সময়ত এতিয়া মনত পৰে এদিন বৰ একেলগে থিয় হৈ প্ৰাৰ্থনা কৰা জাতীয় সংগীত ব বিশেষ অনুভূতি আছিল আমাৰ এতিয়া এদিন বৰ মনত পৰে যিহেতু বৰ্তমান সময়ত ক'বলৈ গ'লে কলেজীয়া জীৱনত যিটো প্ৰাৰ্থনাৰ যিটো নিয়ম সেই নিয়মটো নোহোৱাই গৈছে
হয় হয় নিশ্চয় ক
তুমি কি কবা প্ৰাৰ্থনাৰ সময় গলো ৰাতিপুৱা প্ৰাৰ্থনা াৰ বাৰ কথা তুমি কি ক কছ
হাতি বাজ তেতিয়া আমি গৈছিলোঁ যায় সকলোৰে একগোট হয় আমাৰ যি প্ৰাৰ্থনা সভাৰ সন্মুখীন সকলোৱে থিয় হয় একেলগে প্ৰাৰ্থনা গাইছিলোঁ তাৰ সেই মুহুৰ্তই বেলেগ বেলেগ এটা মুহূৰ্ত আছিল সেই সময়ত সেইটো
কি ক মই এতিয়াও মই এতিয়াও মোৰ প্ৰথম বিদ্য়ালয়লৈ যোৱা কথাটো এতিয়াও পাহিব নোৱাৰে নতুন নতুন স্কুল নতুন বেগ নতুন জোতা নতুন বন্ধু এক বিশেষ অভিজ্ঞতা আছিল সেয়া
ক অনুভৱ প্ৰথমে অলপ ভয় লাগিছে এতিয়া প্ৰথম বিদ্যালয়লৈ গৈছিলো যদিও লাহে লাহে বিদ্য়ালয়খন আমাৰ দ্বিতীয় ঘৰ যেন হৈ পৰিছেগে পিছলৈ
ঠিক কথা আ হৈছে তোমাৰ বিদ্যালয় বাৰ্ষিক খেল ধমাৰ দিনবোৰ মনছে
আছে আছে নিশ্চয়কৈ বাকী খেল ধেমালিৰ যি আমাৰ এসপ্তাহ হয় সেই সপ্তাহত খেল ধেমালিৰ পৰা আদি কৰি সংগীত নৃত্য় আদি সকলোতে অংশগ্ৰহণ কৰিম তাতে যি পুৰস্কাৰ থাকে পুৰস্কাৰ নহয় বেলেগ
হয়, ঠিক কৰে বাৰ খেল মানে আমাৰ ফুটবল ক্ৰিকেট কাবাডী, আদি খেলসমূহ খেলপথাৰত, মানে খেলি এক অতি আনন্দ লাগিছিল আমাৰ বন্ধুসকলৰ লগ আমি এক বিশেষভাৱে‌ সময় কটাবলৈ পাইছিলো।
হয়, হয় নিশ্চয় কৈ
বিদ্যালয় তোমাৰ কোনখিনি সময় মানে এতিয়াও বেছি কোনটো সময় তোমাৰ এতিয়াও বেছিকৈ মনত পৰে?
বিদ্যালয় ক'বলৈ গ'লে যি তিয়া বন্ধু-বান্ধৱীৰ লগত এ শ্ৰেণীকোঠাত বহি ক্লাছ কৰা সেইখিনি সময় মোৰ আটাইতকৈ ক'বলে গ'লে প্ৰিয় আৰু পাহৰিব নোৱাৰা মুহূৰ্ত।
তোমাৰ চাগে এতিয়াও বিদ্যালয় সেই ক্লাছৰ মাজত খোৱা টিফিন যাৰ ফলত আমি শিক্ষকৰ পৰা গালি শুনিছিলো সেই দিনবোৰ চাগে তোমাৰ এতিয়াও মনত আছে।
হয়, হয় আমি যেতিয়া জিৰণ-জিৰণি হোৱা আগতে ক্লাছ চলি থকা সময়ত টিফিন খোৱাৰ পিছত যি শিক্ষকৰ পৰা যে আমি শা তি পাইছিলোঁ। তে সেইবিলাক কিতাপ পাহৰিব নোৱাৰি সেইবিলাক মনত ৰৈ গ'ল।
মোৰ বিশেষকৈ ঠিক তুমি কোৱাৰ দৰে টিফিন খোৱা সময়খিনি মোৰ বহুত খুব মনত পৰে কাৰণ তেতিয়া আমি বন্ধুসকলৰ লগত একেলগে টিফিন খাইছিলোঁ ভগাইছিলো আৰু আমি খেলিবলৈ গৈছিলো, একেলগে খেলিছিলোঁ। স্কুলৰ খেলপথাৰখনতে।
হয়। তোমাৰ পিছে তোমাৰ পিছে পৰীক্ষাৰ আগৰ দিনবোৰ মনত পৰেনে? আমি যে সকলোৱে একেলগে বহি পঢ়িছিলো আৰু ইজনে সিজ জনক সহায়ো কৰিছিলো মনত আছে নে সেইবিলাক মুহূৰ্ত?
পৰীক্ষাৰ ফলাফল ওলোৱাৰ দিনা ভয় আৰু উৎকণ্ঠা দুয়োটাই লাগিছিল। ফলাফল ভাল হলে যে আমাৰ কিমান আনন্দ লাগিছিল আৰু শিক্ষকে শিক্ষকসকলে আমাৰ প্ৰশংসাও কৰিছিল।
হয় হয় হয়।
আমাৰ বিদ্যালয়ৰ অ' কোনটো বেছিকৈ মনত পৰে?
মোৰ বিদ্যয়ালয়ৰ এনেকুৱা ক'বলৈ গলে মনত পৰা সময় যি বি ছাৰ আমাৰ বন্ধু বান্ধৱৰ লগত ক্লাছ ৰুমত বহি কটোৱা সময়, তাৰ উপৰিও খেল ধে মালি যিটো আমি আমাৰ জিৰণি সময়ত আমি খেল ধেমালি কৰিছিলো। ত সেই মুহূৰ্ত ম কি কেতিয়াও পাহৰিব নোৱাৰা মূহু ত
এতিয়া বিদ্যালয়ৰ স্মৃতি বুলি কলে আমাৰ শিক্ষকসকলৰ কথাও মাজত আহিব ত তুমি বিদ্যালয়ৰ কোনজন শিক্ষকৰ প্ৰতি এতিয়াও মানে বেছি ?
ক'বলৈ গলে মোৰ যিজন আ ছিল অসমীয়াৰ শিক্ষয়িত্ৰী তেওঁ তেওঁলৈ মোৰ আজিও মনত পৰে কিয়নো, তেওঁ তেওঁ যেতিয়া মই তেওঁ যিয়ে মানে আমাক পঢ়াইছিল যেনেকুৱা আৰু সেই পা পঢ়োৱা তেওঁৰ
হয়।
ধৰণ তেওঁ সেনেকুৱা আৰু, ত তেওঁক কেতিয়াও পাহৰি
তোমাৰ
মই তোমাৰ ক'ব গ'লে, বিজ্ঞানৰ শিক্ষক বৰকৈ মনত পৰে কাৰণ তেওঁ বহুত শিক্ষক তেওঁ বন্ধু হিচাপে হওঁক বহুখিনি সহায় কৰিছে পঢ়াৰ ক্ষেত্ৰত হওঁক বা বাকী ক্ষেত্ৰতে হওঁক, তেওঁ কথাখিনি কবলৈ ভয় লগা নাছিল তেওঁ যিহেতু আমাৰ বন্ধু নিচিনাই আছিল হয়তো, শিক্ষক হৈছিল কিন্তু আ তেওঁ আমাৰ বন্ধু নিচিনাই একেলগে ব্যৱহাৰ কৰিছিল বিজ্ঞানৰ শিক্ষকৰ প্ৰতি খুবেই মনত পৰে। সঁচাকৈ চাবলৈ গ'লে সময় লগ গে বহু কিবা সলনি হৈ গ'ল।
তুমি আৰু কি ক'ব বুজা বিদ্যালয় স্মৃতি বুলি ক'লে?
বিদ্যালয় স্মৃতি বুলি ক'লে মোৰ, সেইখিনিয়ে সময় মনত পৰে যিখিনি সময়ত যি আমাৰ ক'বলৈ গ'লে, এই খেল ধেমালি হওঁক বাৰ্ষিক খেলৰ খেল ধেমালি বা শ্ৰেণী শ্ৰেণী কোঠাত কৰা হে ক্লাছ সেইবিলাকে মনলৈ আহে।
তোমাৰ বাৰু একেলগে বিদ্যালয় স্মৃতি হিচাপে গ'লে, তোমাৰ চাগে এতিয়াও বিদ্যালয়ৰ লগত যোৱা ভ্ৰমণ শিক্ষামূলক ভ্ৰমণ বা তীৰ্থমূলক ভ্ৰমণ এইবিলাকৰ স্মৃতি এতিয়াও আছে চাগে তোমাৰ মনত?
হয়, হয়, নিশ্চয়কৈ সেইবিলাক মূহুত কেতিয়াও পাহৰিব নোৱাৰি কিয়নো, সকলো সকলো যেতিয়া একেলগে বিদ্যালয়ৰ পৰা আমাক শিক্ষামূলক ভ্ৰমণ নিয়া হৈছিল, ত' সেই যোৱাৰ সময়ত সেই তাতে একেলগে যি আমাৰ যাওঁতে যি ফূৰ্তি কৰিচ ছিলো বা তেনেকুৱা ধৰণৰ অনুভৱ আৰু পোৱা নাযায়, ত' সেই অনুভৱ কেইটাও পাহৰিব নোৱাৰি।
মনত কৰিলে আজি মনটো অন্যতম মূহুত অন্যতম সময় বিদ্ধৰ স্মৃতি আৰু আমাৰ জীৱনৰ অমূল্য সম্পদ বুলি তুমি ভাবা নে? বিদ্যালয় স্মৃতিবোৰ আমাৰ জীৱনৰ এক অমূল্য সম্পদ বুলি তুমি ভাবানে?
হয়, হয়, নিশ্চয়কৈ বিদ্যালয়ৰ স্মৃতি আমাৰ জীৱনৰ এক অমূল্য সম্পদ। কিন্তু এতিয়া এতিয়া আজি সেই বিদ্যালয় আমি এৰি আহিব লগা হৈছে, ত' সেইবাবে অতি দুখ লাগিছে, কিন্তু সেই বিদ্যালয়ৰ স্মৃতি কেতিয়াও পাহৰিব নোৱাৰো।
তুমি বিদ্যালয়ৰ শেষৰ দিনটো তোমাৰ এতিয়াও মনত আছ - ছে চাগে?
নিশ্চয়কৈ যেতিয়া আমি শেষৰ দিনত সকলো বন্ধু-বান্ধৱক এৰি আহিব লগীয়া হৈছিল তেতিয়া খুবেই দুখ লাগিছিল আৰু শিক্ষয়িত্ৰী- শি শিক্ষয়িত্ৰীক এৰিব লগা হৈছিল ত' আৰু সেই বিদ্য়ালয়খনত- যিহেতু পুনৰ সেই ক্লাছ কৰিম হিচাপে- বা ছাত্ৰ-ছাত্ৰী হিচাপে যোৱা নাযায়, কিন্তু সেইবাবে সেই দুখ বহুতো দুখ লাগিছিল ত' তেনেকুৱা আৰু।
হয়, তুমি একদমেই ঠিক কথায়ে কৈছা বিদ্যালয়- শৈশবৰ দিনবোৰ আমি কেতিয়াও পাৰিব নোৱাৰো - স্মৃতি বোৰ বহুত মধুৰ আছিল, মোৰ আজিয়ো মনত পৰিলে খুবেই বেয়া লাগে, বিদ্যালয় স্মৃতিবোৰৰ কথা ভাবিলে। দিয়া, ঠিক আছে তোমাৰ- হয় মইয়ো তোমাৰ লগত - বিদ্যালয় স্মৃতিৰ কথা পাতি আনন্দ গলো।